হেল্ল'?
ক'
কি কৰিছ?
এয়া আছোঁ। মোৰ মানে পৰীক্ষা চলি আছে যে।
অ পঢ়িয়াছিলি নে কি?
সেইয়া পঢ়িয়ে আছিলোঁ।
অ' চাহ খালি? কি পৰিক্ষা আছে কালিলৈ?
কালিলৈ আছে তোৰ, হেৰি ৰাজনৈতিক বিজ্ঞান আছে।
হা!
তাৰপিছত আৰু নাই আৰু, তাৰপিছত আৰু এটা তোৰ আছে ছাব্বিশ তাৰিখে এটা আছে। তাৰপিছত শেষ।
অ' তেতিয়া মানে আজৰি আৰু!
উম তেতিয়াতোৰ হেৰি, আহ আৰু হেৰি চেম পাম আৰু আ তেতিয়া হৈ যাব আৰু। এই
ভালে দে পঢ়ি, পঢ় ভালকে পঢ়। চেক লাগিলে ডাঙৰ কথা হ'ব।
উম নাই নাই এতিয়ালৈ লাগা নাই বাৰু
অ উম চাহ খালি
চাহ খালো হেৰি এয়া এইয়া হেৰি দি তে পিঠা বনাইছিলে পিঠা বনাইছিলে তোৰ মানে এ এনো হেৰি দি পেলাই আটা গুৰি দি পেলাই পিঠা বনাই যে
অ অ অ সেয়া পিঠা অ আমাৰো আমাৰো চাহ আজি পিঠা দিয়ে খালো আমাৰ কঠালৰ পিঠা পিঠা বনাইছিলে
হয় হয় হয় কঠালৰ পিঠা কেনেকে
কঠালৰ পিঠা তোৰ তই আটা হওক পিঠাগুড়ি হওক লবি কঁঠাল খিনি মিক্সিত মাৰি ল'বি কঁঠালৰ গুটি কেইটা ওলাই ফুটখিনি তাৰপিছত মিক্সিত মাৰি পেলাই আৰু সেই পিঠাগুড়ি খিনিৰ লগত খানি চানি আৰু তেলত হে ভাজি দিলে হৈ গ'ল তাত অকণ নিমখ দিবি আৰু চেনী দিবও পাৰ নিদিবও পাৰ তই যদি মিঠা কম খাওঁ চেনি নিদিলেও হয় কঁঠালত এনেও মিঠা থাকেই নহয়
অ
এ খালেই হ'ল আও
চেনী নিদি লেও হয় ন
চেনি নিদিলেও হয় তোমাৰ চেনি উম বেছি বেছি মিঠা খোৱা বেয়া হে কঁঠালৰ যি খিনি মিঠা আৰু কঁঠাল খিনি মিক্সিত যে মাৰি সেই খিনি যে এনেকা বইলত লৈ পেলাই সেইখিনি আনতাজতহে মে এ তই মানে পিঠাগুৰি খিনি দিবি আৰু সেইখিনি দি যিখিনি সা ন তাতে পানী নিদিয়ে আকৌ
পানী নিদিয়া নিকি
দিয়ে। সেইখিনি আনন্তাজতে মানে সানি কৰি পেলাই মন বঢ়িয়া লাগে খাই
ভাল লাগে ন।
খাই ধুনীয়া লাগে খাই চাবিচোন এদিন বনাই পানে এতিয়া কঁঠালৰ ছিজিন বোলো
হয় হয় মই তোৰ হয় মই বনাম তোৰ হেৰি কঁঠাল মানে আমাৰ ইয়াত না ন এই পিছ ননে গছ চছ নাই যে কিনি আনিব লাগিব এতিয়া বজাৰবাৰ আহিলে এবাৰ কিনিম চাগে কিনি লৈ পেলাই বনাম
আৰুো কঁঠালৰ পিটিকাটোও খাবিচোন বৰ ভাল লাগে খাই,
এয়া কঠালত গুটিটো,
অ গুটিটো যে পুৰি পেলাই পিয়াজ জলকীয়া দি পেলাই আদা। স কনো চেৰাালি দি দিবি একদম বহুত ভাল লাগে খাই উম উম। হয়।
আগতে আগতে খাইছিলো বহুত খাইছিলো। ছিলো দেই।
অ
হেৰি অ নেমু অলপ চেপি লব লাগে
অ নেমু অলপো চুপি লব লাগে
অ অ। উম উম উম।
আহ
তাকে মানে কালিলে হেৰি কৰিম এইয়া তোৰ এই আমাৰ পিছফালে যোয় কৈছিলো যে মাজতে এই ফিচাৰি এটা আছে যে আৰু ফিচাৰীটো মানে কালিলৈ। সিঁচিম সিঁচিম এতিয়া মানে কি কৰিছো পানী সিঁচা মানে আনিছো আনিলো এতিয়া মানে তোৰ এ মানুহ দুজন মানে এতিয়া বিচাৰি বিচাৰিবলৈ আহিছো মই মানে কালি পৰীক্ষা আছে যদিও মানে মই কাম খিনি কৰিবই লাগিব ন এতিয়া ঘৰত এতিয়া কৰা মানুহ নাই
উম উম সেইটোও হয় বাৰু
আমি সিচা মেচিন বিচাৰি আহিছো। প সি মানুহেই মান লৈ পেল এতিয়া মানে আজি গোটেই ৰাতি সিঁচিলেহে তো ৰাতিপুৱালে হ'বগে।
উম উম উম এয়া মাছ কেইটামান দিবি বোলোঁ।
মাছ সেয়া মানে এয়া হেৰি। সেইটো বাৰু হ'ব এতিয়া কিমান ওলাই এতিয়া কি কথা সেইটোত ম
হে বেছি নালাগে দে ঘৰৰ মাছ বুলি কেইটামান দিবি আৰু ফিচাৰী মাছ বুলি কঠালৰ গুটিৰ লগত বনাই খাম এতিয়া কঠালৰ গুটিৰ লগত খাই বহিয়া লাগে মাছ।
অ অ এই ভাঙন ৰৌ মিৰিকা। তাৰপিছত টি ম হেৰি ৰা আ তোৰ এয়া গৰৈ মাছো ওলাই।
অ গৰৈ মাছেহে ভাল গৰৈ মাছ কেইটামান দিবিছোন অ পুৰি খাবলৈ ভাল।
অ হ'ব দে হ'ব দে আৰু তোৰ হেৰি উম পুঠি মাছ। ধেৰ আছে পুঠি মাছো ধৰিব লাগিব।
পুঠি মাছ এ মই মই মানে পুঠি মাছটো ইমান ভাল নাপাওঁ গৰৈ মাছটো ভাল পাওঁ আৰু গৰৈ মাছটো মোৰ একদম ফেভৰেট হয়।
নহয় পুঠি মাছটো আকৌ খাব জানিব লাগিব পুঠি মাছটোতোৰ। এ আহ পুঠি মাছৰ মানে চৰচৰিটো খাই ভাল লাগে।
অ পুঠি মাছৰ চৰচৰি ভাল লাগে কিন্তু মানে মই ইমান টা মানে ভাল নাপাওঁ আৰু উম। মই গৰৈ মাছটো বেছি ভালো গৰৈ মাছ শ'ল মাছ।
অ অ
মাছ
হয় হয়।
সেইবিলাক খাই মই বহুত ভাল পাওঁ কচ মাছত মানে তেলতটো থাকে ন একদম তেলতটো কেনে খাই ভাল লাগে মাছখিনি। অকল মাছ পিছ হলেই হ'ল আৰু জোলটোল একো নালাগে। গেহকে খাই দিব পাৰি ভাজি ল'ব লাগে অলপ।
উ কিন্তু এইবাক অ হয় হয় হয় এইবোৰ মানে ইমান। খোৱা ভাল নহয় এইয়া মানে তোৰ শৰীৰৰ কাৰণে অপকাৰী হৈ যায়।
অ এই মানে এইবিলাক মানে চালানী মাছ যে কিন্তু হ'লেও এতিয়া জিভা জুত। টি। খাই ভালেই লাগে উম। এতিয়া ঘৰৰ মানুহ বিলাক ক'ত।
আছে ঘৰৰ মানুহ আছে ভাত চাত বনাই আছে মায়ে। আছে আছে চব আছে তাকে এতিয়া মানে। কি হৈছে আমাৰ ইয়াত হেৰি আছে নহয় প্ৰগ্ৰামো আছে। তোৰ গায়ক আহিব গা গায়ক আহিব এইয়া। হেৰি তুৰ এই এজন অসমীয়াৰে অসমীয়া গায়ক এজন নামটোো নাজানো পাহৰিলো অ আহিব মানে ভালেই আৰু মানে চাবলৈ যাম মানে আজি নাহে আহ অহা কালি ৰাতি আহিব অহা কালিলৈ এতিয়া মোৰ পৰীক্ষা বাৰু অহা কালি শেষে হ'ব দিনতে শেষ হব মই চাব যাব পাৰিম আৰু।
অ অ চাব যাব পাৰিবি আৰু উ এ বাাহ ভালেই দে প্ৰগ্ৰেম চগ্ৰেমো হৈ থাকে। এ আ মাৰ ইয়াত নাপাতেই
উম আমাৰ ইয়াত নতুন প্ৰত্যেকটো তোৰ মানে গলিয়ে গলিয়ে প্ৰগ্ৰেম হয়
আহ অ অ সেই কাৰণে এই আমাৰ এতিয়া এখন সৰু গাও আৰু এইয়া মানুহ ইমান হেৰি নাই আওঁ আমাৰ
হয় হয় হয়
আৰু আমাৰ ঘৰৰ পৰাতো মেইন ৰোডটোও বহুত দূৰ
হয় হয়
মানে যাওঁতে যাওঁতে মানে আওঁ হ'ল আওঁ। এ গাঁৱৰ চিধা আৰু কি আওঁ
গাঁৱ ওম গাঁও মটৰৰ অস গাড়ী মটৰৰ অসুবিধা হয় জ ন
গাড়ী মটৰ অসুবিধা হয় এ দূৰ আছে আমি মেইন ৰোদত গৈ পেলাই সেয়াত উঠি পেলাই আকৌ যাব লাগে ৰাস্তাাতয়ে ঠিক কৰা নাই এতিয়াও ৰাস্তাটো মানে হেৰি হৈ আছে আওঁ
আমাৰ ওচৰতে আমাৰ বেছি দিন যাব নালাগে
উ উ সে বাৰু সেয়া হ'ব আৰু চাগে লাহে লাহে ঠিক হব চব আৰু উ এ সেইটয়ে
উম
স উ
চব লাহে লাহে হ'ব
অ লাহে লাহে হ'ব আউ
সেইফালে যাম সেইফালে আছে এই এইটো ৰাস্তা হয়
কোন আহিছে
হেল্ল'
ক আহিছে অলপ অলপৰ ঘৰত
এই না মানুহ এজন আহিছে যে
অ অ অ অ তহতৰ ঘৰলে আলহী থাকেই নেকি
নাই এয়া মানুহ মানে তেনেকে বাটতে য দোকান এখন দিয়ে যে
আহ অ অ অ সেইকাৰ নে
কাৰনে
কি দোকান হোটেল নে নে
এইটোৰ হেৰি হেৰি
হেল্ল' হেল্ল'
আছ বুজিলি
তমাটনি দিয় কিয়
হেল্ল'
হেল্ল' মাততে অহা নাই দেখোন অ
শুনিছনে
শুনি আছনে।
অ শুনি আছো।
তোৰ মাততো কিয় অহা নাই
শুনি আছো শুনি আছো কৈ থাক
অ কি কৰি আছ এতিয়া
হেই আমাৰ এই গেলামালৰ দোকানখনত ভাড়া দিছো আৰু
হেল্ল'
উ শুনিছনে শুনিছনে
তোৰ কিবা আৱাজটো সে অহা নাই দেখোন অ
এতিয়া শুনিছ? শুনিছানে?
শুনা পাইছোঁ তোৰ নেটৱৰ্ক একদম বেয়া।
হা
ত নেট নেটৱৰ্কতটো বেয়া। বোলোৱা অহা যোৱা কৰি থাকে ন উম আমিহে গাঁৱত থাকো আমাৰ হে বেছিকে হ'ব লাগে তহঁতৰ হে এনেকোৱা
এই তোৰ মানে হেৰি আজি মানে বতৰটো অলপ বেয়া যে
অ অ অ সেই কি কাৰণে ণে আমাৰ আকৌ নেটৱৰ্কটো বাৰু ঠিকেই থাকে দেই ইমান
উম মানে নেটৱৰ্কো বেয়া বেয়া এতিয়া মানে কি আছে বৰষুণ ধৰিছে যে মানে বিজুলী ঢেৰেকণি মাৰি আছে ধুম বতটা আহিব থাকে
অ অ অ আমাৰ পিনেও এনেকা জিলমিল কৰি আছে
অঁ অঁ
এ এনেকে ধৰি থাকে পিছত আকৌ নাহেই
উম উম আজি তহঁতৰ দিনত কেনেকুৱা তহঁতৰ সেই ফালে বৰষুণ চৰষুণ দিছে নে?
নাই নাই আমাৰ দিনত আজি বৰষুণ নাই তহঁতৰ পিনে তহঁতৰ এনে দি আছে ন আহ
বহুত উম তোৰ ৰাতিপুৱা দিলে দুপৰীয়া দিলে ৰাতিপুৱা তোৰ দা দুঘন্টামান পৰিলে তাৰপিছত দুপৰীয়া সময়ত তোৰ বাৰটাামান বজাত লাখ লভ পৰিলে হয় এতিয়া নাই এতিয়া আকৌ ধৰি আছে ৰাতি দিব দিব চাগে আৰু
একা তে দিব আৰু অহ
তাকে বানপানীয়ে আহে নেকি আমাৰ মানে পানী হয় যে বৰষুণ আহিলে মানে নলা ন
এ আমাৰ পিনেও পানী হয় আমাৰ ঘৰৰ লগতে কলং খন উম দে নহলে তই পঢ় দে পিছত ফোন কৰিম।
অ দে দে দে
অ